কি কি কি খবৰ?
অঁ ভাল ভাল ভাল ভাল তোমাৰ?
মোৰো ভালে, কি কৰিছা?
এইয়া। অলপ উঠিলো, উঠি অলপ চাওঁ কিবা এটা বনাও খাওঁ।
অঁহ।
অলপ সময় জিনৰি লৈছো ব্ৰাছ ছাচ কৰি, টোপনি গৈ টোপনি হৈ উঠিও মানে কিবা এটা ভাগৰ ভাগৰ যেন লাগে।
অঁ অঁ, মোৰো সেনেকাই হৈ আছে। মানে ফ্ৰেছ হোৱা নাই চকু মনটো শুই উঠিও।
উম।
আৰু, খোৱা নাই ন এতিয়ালৈকে?
নাই নাই খাম আৰু।
এতিয়া এই কক্ৰচৰ উৎ পাত আৰু কি কবা, এতিয়া মই এটা কি কয় হেৰি মই হেৰি লৈ আছিলোঁ, স্প্ৰে লৈ আহিছিলোঁ।
অঁহ।
মাৰিলো এটা কক্ৰজ এটা মাই।
কালাহিত,
কালাহীত নহয় ৰঙা হিত।
লালহিত অ কলাহত কালাহিত মানে সেয়াৰ কাৰণে ন মহৰ কাৰণে, অঁ ৰঙাহিত। টো তোমাৰ কক্ৰজৰ।
কালি আধা ৰাতিও মই এটা কক্ৰৰচ মাৰিলো।
ভয়ো লাগে কিন্তু মাৰিও দিলো, মানে- অ ঘিনণো লাগে সেইটোৱে, সেইটো কাৰণে স্প্ৰেটো মানে দূৰৰ পৰা মাৰিবলৈ সুবিধা হয়, সেইটো সেইটো মাৰোতে ও মই জপিয়াই থাকোঁ।
উম' কিন্তু কিন্তু এই তোমাৰ স্প্ৰেটো যে, মোৰ কিয় ইউজ কৰি ভাল নাপাও, মানে গোন্ধটো যে মানে বহুত বেয়া।
অ ষ্ট্ৰং আছে গোন্ধটো।
উম মুখে চখে গ'লে অলপ কিবা প্ৰব্লেম হ'ব পাৰে। তেনেকুৱা যেন লাগে মোৰ।
হয় হয় সেইটো হয় বাৰু, অ দ দূৰেদি মাৰিব লাগে সেইটো কাৰণে। সেইটো চুলে মানে হাত চাত ধুই ল'ব লাগে আৰু ভালকে।
অহ আৰু সেই জগা খিনিও তো সেনেকুৱা হৈ থাকে।
উম সেইটো হয়।
উম
আৰু, এ গৰম দিনত এইবোৰ হয়য়ে, মোক সেইটো কাৰণে গৰম দিনটো ইমান ভাল নালাগে, মোক ঠাণ্ডা দিনে ভাল লাগে।
সেই মোৰো ঠাণ্ডাই ভাল লাগে, কিন্তু তোমাৰ এই গৰম দিনত তোমাৰ, গৰমৰ খুজতি বোৰ হয়, এলাৰ্জিবোৰ হয়।
অ মোৰো এনেকা বহুত,
গৰমতে আৰু ঘাঁ ফূহা বোৰ বেছি হয় তাতে।
অঁ সেইটোৱে এনে গৰমত বহুত অশান্তি লাগে।
উম' আৰু গৰমত স্কিনৰ বেমাৰ বোৰো বেছি হয়।
অ তোমাৰো হেৰি অকনমান হেৰি আছে ন স্কিন চেনঞ্চিটিভ আছে।
অ স্কিন চেনঞ্চিটিভ আছে অলপতে কিবা কিবি হয় মোৰ।
মোৰো একে, কিবা-
বতৰটো সহ্য যে নোহোৱা হৈছে গৰমত।
অ এইটোৱে এই এইটো হৈ আছে নহয় বৰষুণ দিলেও মানে ইমান ঠাণ্ডা নহয় কিবা হিউমিডিটিৰ কাৰণে
আচ্ছা বায়ু প্ৰদূষণ এইবিলাক বা বায়ু প্ৰদূষণ এইবিলাক সেইবোৰৰ কাৰণে হৈ আছে বেছি গৰমটো
উম সেইটোয়ে ইয়াত আৰু গুৱাহাটীত অকমান পানীত দিলেও বানপানী হৈ জান ইমান অসুবিধা
অ
আমনিহে লাগি যায় মোক এইবোৰ চাই চাই নাটকবোৰ মানে কিবা বৰষুণ দিলে মনটো ভাল লাগিব বুলিও ভাবিব নোৱাৰি মই ভাবোঁ তেতিয়া মই ঘৰত আছো ৰুমত আছো তেতিয়াহে বৰষুণটো দিব লাগে বাহিৰত থাকিলে নিদিলে ভাল
অ হ
হে ইমান হেৰি হৈ যায় বাহিৰত
আৰু এয়া বৰষুণতো বেছি উম, দিলে, যেনেকুৱাহে বানপানী হয়। নলা-চলাবোৰতটো পানী ভৰ- তি হৈ যায়য়ে, তাতে আৰু ওপৰ ওপৰ মানুহবোৰো মৰে।
সেইটোৱে ইমান আচৰিত নিচিনা লাগে। মই ভাবোঁ আৰু, এই বানপানীত মৰিব নাই দেই।
উম, গুৱাহাটীৰ নিচিনা চিটি এৰিয়াতো বানপানীত মানুহ মৰিলে, কেনেকুৱা আৰু ন।
অহ, সেইটোযৱে। আৰু মৰেও যে। তে আৰু, কাই যোৱাকালি মই ভিডিঅ' এটা চাইছোঁ। প্ৰথমে মালিগাঁও ফালে বানপানী হৈ গৈছে। তাত কি কয়, বাইক আৰু দুটা মানুহ আছিলে বাইকত। সেনেকা পানীটো উটুৱাই লৈয়ে গৈছে দুজনকে। ওচৰ মানু্হখিনি সিহঁতক ধৰি কিনে উঠাইছে আৰু।
অহ।
ইমানে পানী।
আৰু এটা নিউজ আহিছিলে ন', কেইমাহমান আগতে বৰষুণ দিওঁতে যে এটা - মাইকী, তোমাৰ ড্ৰেইনত পৰি মৰিল বুলি। ড্ৰেনত খহাই লৈ গৈছে ভিতৰ দি। ভাবা না কেনেকুৱা আচ - চৰিত।
সেইটোৱে আৰু। দুখে লাগি যায়। সিহঁতে কেতিয়াবা ঘৰৰ পৰা ওলালে, মানুহে ভাবে নেকি নলাত - টো সোমাই কিনে মৰিম বুলি কিনে।
ঠিকে। কেনেকুৱা যে, তোমাৰ দিন আছিল বহুত বেয়া দিন আছিল। কেনেকুৱা কেনেকুৱা - কেনেকুৱা লাগিব মানুহৰ, যেনে, মইটো শুনিও মানে - কিবা বিশ্বাসে নহয়। পিছত চালোঁ মই তাতো। উম, বহুত বেয়া লাগিলে।
উম। হয় আৰু। কি কৰিবা আৰু। অ', নিজে সাৱধানে থাকিব লাগিব।
উম।
এই মানে, নলাবোৰ, এইটো এইটো কি কয়, ফুটপাথত অকণমান খোজকাঢ়া হ'ব। অকণমান- চাইছে মানে, পুৰা অকণমান ভালকে তলত চাইয়ে যাব লাগে। কেতিয়াবা এনেকা লাগে সেই, ড্ৰেইনেজ সেই, মানে ফুটপাথ ভাল নাই আৰু।
অহ।
কিবা সোমাই যোৱা হ'ব নিচিনা লাগি যায়।
অহ, যায়তো। মই এদিন এটা - তোমাৰ ড্ৰেইনৰ ওচৰত, বিশাল মাৰ্ক, বিশাল মেগা মাৰ্টৰ ওচৰত।
অ'।
তোমাৰ ড্ৰেইন এটাৰ, আ', তাতে তোমাৰ লোহাৰ জালনী আছিল। মই ভাবিছোঁ ধুনীয়াচে ভাঙি নাযাব। তাতে খোজকাঢ়ি অলপমান মানে, কিবা কৰি আছিলোঁ, কা'বাক ফোন - কৰোঁ বুলি ভাবিলোঁ। তাতে ভৰিখন গ'ল। ভ-লোহা খনি - লোহাৰ ইখিনি ভাঙি কিনে মোৰ ভৰিখন সোমাই গ'ল জানা।
ইচ, ইচ ইচ ইচ। দুপ পালা নেকি?
অলপমান দুপ পালোঁ। ওলাই কেনে মই চালোঁ, গোটেই বোকা মানে, - তে সেয়া তোমাৰ নলা, নলাৰ পানী বহুত। হ', বিৰাট ঘিন লাগিলে বাৰু। কিন্তু মোৰ জোতাজোৰ - ভাল আছিল আকৌ, মোৰ জোতাজুৰ আছিলে পুৰা মোৰ লগৰৰ। তাৰপাছত মই ওচৰৰ টেপটোতে, অকণমান পানী মাৰি দিয়াৰ লগে লগে গোটেই চাফাই হৈ গ'ল।
অ, ভালে তেনেহ'লে, কিন্তু হ'লেও এটা ঘিণ লাগে ন?
অ, তথাপিও ঘিন লাগে। তাৰপিছত গৈ কেনে ধুনীয়াকে, ঠিকছে মানে ঘঁহি ঘহি ধুলো আৰু মই গা।
কাপোৰ খিনিও ধুলো, লেতেৰা লাগে ন। তাতে আৰু বীজাণুবোৰ আছে।
এই মই এনেকৈ বানপানী হ'লেও, মানে সেই পানীটোত যে মানুহে কিছুমানে খোজকাঢ়ি কেনে আহে যে মই সেই পানীটোত ভৰি থ'বলৈও ঘিণ লাগে।
অ, সেইবোৰতো বেলেগ এয়া নলাৰ পানী হয় ন, পানীবোৰ সোমাই কিনে নলাত যায়, নলা বোৰৰ লগত মিক্স হৈ কেনে আহে, গোহৰ পান। পৰা চ'ব, চ'ব মানে লেতেৰা আৰু। সেইবোৰ পানীতেতো, স্কিনৰ প্ৰব্লেমবোৰো হয়, খজতি।
কিবা হেৰি সেইটোৱে, জাপানত বানপানী হ'লেও তাৰ পানী চাবলৈও ইমান ধুনীয়া লাগে।
ইমানটো পাহে, মাছ মাছ থাকে মাছ।
অ, আচ্ছা, আচ্ছা, কি কয় এইতো জাপানত বানপানী হয় জানো?
নহয় মানে, কেতিয়াবা এনে বেছি পানী হৈ গ'লে এনেকা হেৰি হয় নহয় নলাৰ-নলাৰ পানী খিনিও তাত, মাছ হৈ হৈ থাকে কি, চাফা। উম,
তাতে মানে নলাৰ পানীবোৰো মানে আৰ-পাৰ দেখা পোৱা।
অ, সেইটোৱে। আৰু উম, এই চাই চাইনাটো কি কয়, বানপানী হ'ল এইটো ৰিচেন্টলি।
উম,
তাত কি কয় হেৰি, নশটা সাপ।
অ, চাইছো চাইছো, নি চাইছো, চাইছো ভাঙি ওলাইছে ন, চ'ব চ'ব?
তেনেকে হেৰি এনেকে যেনেকে মুৰ্গী ফাৰ্ম থাকে, এনেকা তাত সাপৰ ফাৰ্ম আছিল।
অ, তাৰপৰা চ'ব ওলাই গ'ল তাৰমানে পানীতে।
অ, চ'ব পানীত লাগে সেই চবে ধৰি আছে সাপ ধৰি আছে।
এতিয়া মানুহ, দেখা পালেই খুতিয়াব। এতিয়াতো বহুত ৰিক্সৰ কথা হৈ গ'ল, গভৰ্মেণ্টে কিবা কৰে।
এতিয়া এতিয়া ধৰি, এতিয়া ধৰি আছে সাপবোৰ, মানে সিহঁতৰ কোৱা মতে সাপবোৰৰ বিষ নাইকিয়া মানে। পইজনটো নাইকিয়া, কিন্তু হ'লেও মানে সাপটো সাপে ন,
উম, সেই মই শুনা পাইছো চাইনাত কিবা বোলে এ, সাপবোৰ বোলে প, পোহনীয়া বুলিও ৰাখে। সৰু সৰু পোৱালীবোৰেও পোহনীয়া বুলি মাক বাপাক শিকি নিদিয়ে।
আৰু বেলেগ বিভিন্ন ধৰণৰ তোমাৰ জন্তুবোৰ কিনি দিয়ে মাক বাপেকে। পোহনীয়া হিচাপে।
আমাৰ ইয়াত কুকুৰ মেকুৰীহেত দিবলৈ ইমান টান পায়।
উম আমাৰ ইয়াতে কুকুৰ মেকুৰীৰ দিব টান পায় তাতে বাহ তাতে তোমাৰ ভালুকৰ পৰা সাপৰ পৰা নিগনিৰ পৰা চব আছে।
অ সেইটোয়ে চবৰ বেলেগ বেলেগ আৰু।
এয়াই আৰু পাৰ্থক্য।
উম তোমাৰ তুমি তুমি তুমি তোমাৰ কেতিয়াও পুহা নাই ন এই কি কয় মেকুৰী বা
উম, নাই এনেই পুহিবলৈতো ইচ্ছা যায় মেকুৰী বা কুকুৰ। কিন্তু তোমাৰ কি কবা ইমান যত্ন কোনে লব পাৰিব মই নিজৰ কাৰণে ইমান সময় নাপাওঁ।
সেইটো হয় আৰু নিজৰে সময় নহয়। মোৰ এনে সৰুতে কুকুৰ আছিলে আমাৰ ঘৰত।
অ হয় নেকি?
এতিয়া নাথাকে কুকুৰ আমাৰ ঘৰত।
আচ্ছা
নাজানো কিয়। বহুতে কিন্তু ভাল লাগিছিল।
কুকুৰটো কি হ'ল বাৰু আছে নে এতিয়াও ভালে।
এ নাই ঢুকালে বুলি শুনিলো।
অ ঢুকালে। উম, শুনি বেয়া লাগিল।
সেইকাৰণে আ পুহিব চুহিব ভাল নালাগে।
অ সেই মানে পোহা পুহিবতো পাৰিবা কিন্তু মনতো বেয়া লাগে।
অ সেইটোয়ে মনটোহে বেয়া লাগিছে পাছত গৈ থৈ। উম হ'ব তেনেহলে দেই।
অ ঠিক আছে দিয়া অফিচ যাবা ন।
অ অফিচ যাবলৈ ওলাইছো ঠিক আছে অ ঠিক অ ঠিকে আছে বাই বাই।
সেইটোৱে